হয়, শুনিছানে?
হেল্ল'!
অ', শুনিছানে?
হেল্ল'!
অ', শুনিছানে? হেল্ল' শুনি
হেল্ল'!
অ', কি কৰি আছা?
শুনা পাইছা নে?
পাইছো পাইছো। কি কৰি আছা?
মই এনেই আছিলো। তুমি কি কৰিছা?
মই এনেই মই এনে বহি আছোঁ অকমান।
অহ।
চাহ-পানী খালা?
চাহ খালো। তুমি খালা নাই?
নাই মই খোৱা নাই। খাম আৰু। মই অলপ আগত চৰপাত খাই উঠিলো আৰু টেঙা। গৰম না। চাহ খাবলৈ মন নাই আৰু। অ', চাহ খাবলে মন নাই গৰম বহুত।
আজি গৰমো দিছে বহুত।
উম। এ বৰষুণ দিলেও বৰষুণ অলপ টাইম বৰষুণ দিলে ঠাণ্ডাও নপৰিল। পিছে আমাৰ অসমৰ জাতীয় উৎসৱ বা আমাৰ বাপতি সাধন বিহুৰ বিষয়ে তুমি কি জানা অলপ ক'ব পাৰিবা নেকি মোক বা তোমাৰালোকৰফালে কেনেদৰে উপাদযাপন ন কৰা হয় অ',।
এই আকৌ কোৱাচোন কি কছিলা। আকৌ কোৱাচোন কি কৈছিলা।
মানে আমাৰ অসম জাতীয় উৎসৱ বা বিহু বা আমাৰ বাপুতি সা বিষয়ে অলপ অকমান তুমি কি কেদৰে উদযাপন কৰা হয়। উ।
অহ চোৱা মই তোক গা মোৰ তো অৰিজিনেল ঘৰ ডিব্ৰুগড় গাঁওৰ জেগা হা নাই তাততো আমাৰ আমাৰ সেইফালেতো বিহুতো একদম ভালকে পাতে। আৰু ক'বলৈ গ'লে গুৱাহাটী ফালে চোৱা বিহু মানে কি অকল মানুহে ক'ৰবাত পেণ্ডেল পাতি তাত বিহু পাতিব ছিংগাৰ মাতিব গান গাব বিহু হেল্ল' শুনিছানে শুনিছা
শুনি আছো শুনি আছোঁ।
শুনা ম মোৰ মোৰ ঘৰটো ডিব্ৰুগড় ফালে হয় নাই সেইফালো আমাৰ গাওঁ এৰিয়া টাইপত জেগা হয় সেইফালে বিহু বুলি কলে ভালকে পাতে মানে একদম আমাৰ আৰু যদি গুৱাহাটীৰ ফালে যদি আমি ক'বলৈ যাওঁ খালী পেণ্ডেলৰ বিহু ছিংগাৰ এটা মাতিব গান গাব যাব পইচা দিব বি বিহু দল আহিব নাচিব সেইটোৱে বিহু। মানে বিহুতো টোটেলি বিজনেছ টাইপৰ নিচিনা হৈ গৈছে সেইফালে এইফালে যদি ক'বলৈ যাওঁ। কাৰণ চাওক কোনো এটা বিহু দলে এনেইতো গাব নাহে নহলে বা কোনো এটা ছিংগাৰে এনেইতো বিহু গাবলেতো নাহে সিহঁতকতো কিবা পইচা দিব লাগিব তেতিয়া গাবলৈ আহে মোৰ মতে গুৱাহাটী ফালে এটা হিচাপত ক'বলৈ গলে বিহুতটো এটা বিজনেচ হৈ গৈছে মানে বিহুতোক আমি এইটো বচাই থাকিব বচাই ৰাখিব লাগিব ন বিজনেচ নিচি হিচাপতো চালেতো নহ'ব। আৰু চোৱা আমাৰ ফালে বিহু বুলি বুলি ক'বলৈ গ'লে আমাৰ ফালে ভাল পা তেওঁ গাঁৱত মানে সেই হুঁচৰি প হুঁচৰি গায় মানে ল'ৰাবোৰ আহি কিনে হুচ ৰি সেইটো পিঠা বনাই ঘৰত ঢেঁকী আছে ঢেঁকী দি ঢেঁকী খুন্দি নিজৰ ঘৰৰ পিঠা পিঠা বনাই। আৰু গুৱাহাটী ফালে ক'বলৈ গ'লে কিনা পিঠাহে হয় ইয়াততো মানুহেতটো পিঠা কেনেকে বনায় কিছু কিছুমান ঘৰৰ মানুহে অসমীয়া হৈ কিনে সেইটোও নাজানে বিহু পিঠাটো কেনেকে বনায়।
হয় সেইটো তুমি ঠিকে কলা যে সেইটো তুমি ঠিকে কলা যে বিহুবোৰ গাও টাউন অঞ্চলত মানে আমাৰ বিজনেচ টাইপে হৈ গৈছে বা তাত বিহুতো এটা দুটা গায়ক মাতেই গায়ক মাতিছে কৰি দিয়ে বা এাকে বিহু দুটা তিনিটা দল মাতে বিহু শেষ ফাংচন শেষ। কিন্তু ঠিক যে আমাৰ গাঁও অঞ্চলত আমিতো আমিওতো গাঁওৰে বাসিন্দা ন। গাঁওৰে বাকী সেই আমাৰ অ', এই অঞ্চলত বা আমি মই জানো যে আমাৰ বিহু আমাৰ প্ৰ ঘাইকৈ তিনিটা বা আমি জান বিহুতো আমাৰ কৃষিভিত্তক কৃষিভিত্তিক উৎসৱ বুলি আমি জানো। বা কৃ আমাৰ বিহুতো অসমৰ বিহুতো অসমৰ কৃষিৰ লগত জড়িত যেনে যেতিয়া আমাৰ ব'হাগ বিহুৰ কথাই ক'ব গ'লে বহাগ বিহু আমি ৰঙালী বিহু নামে যাব জনা যাই কাৰণ বহাগ বিহু ৰং ধেমালি উৎসৱ বুলি তুমিও তুমি জানাই চাগে সেইবাবে আমাৰ ৰঙালী বিহু ৰঙালী বিহু বুলি জানো। ৰ ৰঙালী বিহু আম বহাগ বিহুত যেনে উদযাপন আমাৰ গাও অঞ্চলত উদযাপন কৰাৰ কথাটো কৈছো। টাউনত কেনেকুৱা হয় মই নাজানোঁ বাৰু মই টাউনত থাকি পোৱা নাই, আমাৰ চতৰ শেষৰ দিনা ব- মা- বহাগ বিহু আৰম্ভ হয় সেইদিনা গৰু বিহু। গৰু বিহুৰ দিনা আমাৰ গ- গৰুবোৰ গৰু গৰু বা ছাগলীক মাহ নদী নদীৰ কাষৰীয়া অঞ্চললৈ নদীৰ কাষত লৈ যায়। মাহ হালধি বা মাখিয়তিৰ পাত আৰু লাও বাঙনা খুৱাই গা ধোৱা হয় আৰু তাৰ পিছত সিহঁতক লৈ আহি গধূলি হ'লে আমাৰ দেখা পোৱা যায় আমি দেখা পাওঁ যে আহ আমাৰ গধলি হ'লে আমাৰ এটি থোপা দিয়া হয় থোপাটোত যেনেদৰে আমাৰ বি-বি-বি ঢেয়কা। বি ঢেয়কা আমাৰ কল ক-ক- কয়াহ। বা আমাৰ মা মাহ খাতি, ইবাগে আমাৰ সৰ বিহু, বৰ বিহু সকলোবোৰ দি দি কিন্তে আমাৰ যি থোপা দিয়া হয় সেই থোপাটোত আমাৰ আমাৰ এই কি বুলি কয় এইটো আমাৰ পাঘাতো সেঁকি কিনতে আমাৰ গৰুক বিহান দিয়া হয় তাৰ ফিৰা দিনা আমাৰ মানুহ বিহু মানুহ বিহুৰ দিনা আমি গা পা ধুই আহি সৰুৱে ডাঙৰক সেৱা কৰোঁ বা আমাৰ অৰি আমাৰ পৰিয়ালবৰ্গৰ পৰিয়ালবৰ্গৰ মানে আমাৰ আমাৰ কুৰমা খিনিক আৰু কুৰমা খিনিক আমি বিহান বা আমি কাপোৰ আদান প্ৰদান কৰা দেখা পোৱা যায় তৃতীয় দিনা আমাৰ গোসাই বিহু গোসাই বিহুৰ দিনা আমাৰ বাঁহ গোসই সেৱা কৰা হয়, বাঁহ গোসাঁই সেৱা কৰা হ'লে আমাৰ বা বাঁহ গোসাঁই সেৱা কৰা হয় সেইদিনা আমাৰ বা বাঁহটো এ এডাল দীঘল ভাল হৈ যায় লৈ যায় মানুহৰ ঘৰে ঘৰে লৈ যায় তাত মানুহ যি ঘৰ মানুহ তাতে বাঁহ গোঁসাই বাঁহডাল সৰুকাই সৰুকাই লৈ যায় ন'। সেইডালত চাউল চিটোৱা হয় আৰু এইফালে আমাৰ বা- ব- দুইহিতা মানে আমাৰ গামোচা বন্ধা হয় বা- বন্ধাই আমি নদীৰ কাষৰীয়া অঞ্চললৈ লৈ যায় নদীৰ কাষত নদীৰ পাৰত লৈ যাই আমাৰ সেইডালক পূজা কৰা হয় বা সেৱা কৰা হয়। ঠিক সেইদৰে আমাৰ বিহু আমাৰ সাত দিন তাৰ কাৰণে সাত বিহু বহাগ বিহু আমাৰ সাত দিন হাত যাক আমি সাত বিহুৰ নামেৰেও জানো। সেই সাত দিনত আমাৰ সাত আমাৰ অতীতৰ পৰা চলি অহা নিয়ম সাত দিন আমি এ সাত সাতবিধ হাতেৰে আমি এসাঁজ খাব লাগে, সেই সাঁজ আমাৰ খোৱা যায় বাৰু। ঠিক সেইদৰে আমাৰ নেক্স অ' তাৰ পিছত আমাৰ আহে কাতি বিহু কাতি বিহুত আমি কঙালী বিহু যেতিয়া আমাৰ ভঁৰালবোৰ খালী হ'বলৈ ধৰে ধা বোৰ খালী ধানবোৰ ভঁৰালৰ পৰা নো হোৱা হ'বলৈ ধৰে তেতিয়া আমাৰ কাতি বিহু পালন কৰা হয় বা সেই সময়ত আমাৰ কাতি বিহু পালন কৰা হয়। মানে আমি যেতিয়া আমাৰ ভঁৰালবোৰ খালী হয় ন' খালী হ'লে আমাৰ ভঁৰালবোৰ পুনৰ ভৰি ভৰি পৰিবৰ বাবে আমাৰ তুলসীৰ তলত ভঁৰাল ঘৰত আৰু আমাৰ পথাৰ খেতি পথাৰৰ মাজত ছাঁতি জোলোৱা হয়। এই কাতি জ্বলোৱাৰ টাইমত আমাৰ আমাৰ কি বুলি কয় এইটো অ' আমাৰ লৰা ছোৱালী সকলে যাই ঘৰে ঘৰে শৰাই ভাঙিব যোৱা বা যায় বা শৰাই চুৰি কৰিবলৈ যোৱা দেখা যায়। সেইদৰে আমাৰ কাতি বিহু উদযাপন কৰা হয় ঠিক সেইদৰে আমাৰ মাঘ বিহু মাঘ বিহুক আমি ভোগালী বিহু নামেৰে জনা যাওঁ, মাঘ বিহু পালন কৰা তিনি চাৰি দিন মান আগত তিনি চাৰি দিন মান আগৰ পৰাই আমাৰ ভেল্লা ঘৰ তুমি জানাই চাগে ভেল্লা ঘৰ বনোৱা
অ' ভেল্লা বনাই অ'।
সেই ভেলা ঘৰটোত আমি ৰাতি থাকোঁ বা উৰুকাৰ দিনা আমা আমাৰ পুহৰ শেষৰ দিনা আমাৰ মাঘ বি বিহু আলম আৰম্ভ হয় মাঘ বিহুৰ দিনা আমি, আমি মাঘ বিহুৰ দিনা আমি কি বুলি কয় মাঘ বিহু উৰুকাৰ দিনা আমি আমি লগে ভাগে এসাঁজ খাওঁ খাই লৈ উঠি সেই ভেল্লা ঘৰটোত থাকোঁ। বা আমাৰ অ' আমাৰ ঘৰৰ মানুহবোৰ ঘৰৰ মানুহ মানে ধৰি লোৱা আমাৰ দাদা এটা গুৱাহাটী থাকিলে। খুৰা এটা আমাৰ ডিব্ৰুগড়ত থাকিলে চব আহি আমি সিদিনা লগ হওঁ। লগ হৈ এসাঁজ খাওঁ, খাই লৈ আমি সেই ঠান্দা ঘত, থাকি তাৰে পিছত নে তাৰ ফিৰা দিনা আমাৰ গা পা ফিৰা দিনা আমাৰ মান গা পা ধুই আহি আমি সৰুৱে ডা ডাঙৰক সেৱা জনাও, সেৱা অৰ্চনা জনাও জনাই আমি মি মেজি জ্বলাও মেজি, অ', প্ৰথম মেজি জ্বলাও মে গা চা ধুুই আহি মেজি পুৱাও, তাৰ পিছত সৰুৱে ডাঙৰক সেৱা কৰোঁ, পিছত ৰাজহুৱা অনুষ্ঠানত আমাৰ মিটিং হোৱা দেখা যায়, সেই মিটিঙত আমি বহুতো হিচাপ নিকাচৰ কথা আমি গাঁৱৰ গাঁৱৰ মানে অঞ্চলৰ হিচাপ নিকাচৰ কথা জানো বা কিছুমান কথা জানিব পাৰো। ঠিক সেইদৰে আমাৰ আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি হয় সেইদিনা। সেইদিনা যেনে, ম' যুঁজ, কণী যুঁজ এইবোৰ খেলা হ হোৱা দেখা যায় আৰু তাৰ পিছত আমাৰ মা বিহু আমাৰ মাঘ বিহুত বিভিন্ন ধৰণৰ আৰু আমাৰ লাৰু, পিঠা বা আমাৰ বিভিন্ন ধৰণৰ সান দগুড়ি-চান্দগুড়ি কৰাও দেখা যায়, এনে তুমি মাঘ বিহুৰ বিষয়ে কি কিদৰে জানা, বা কি তোমালোকৰ হয়, কিদৰে হয়, ক'ব পাৰিবা নেকি?
আমাৰ ফালেতো মাঘ বিহু ক'বলৈ গ'লে মে ৰাতিপুৱা চবে শুই গা পা ধুই কিনে মেজিৰ ওচৰত যায় মেজ জি জ্বলায়, ডাঙৰ মানুহে আহি কিনে মেজি জ্বলায়। আমাৰ ফালেতো ডা ডাঙৰ মানুহ ক'বলৈ গ'লে ভকত মানুহ থাকে, ভকত মানুহখিনিয়ে মেজিৰ এটা কোনোবা ডাঙৰ গাওঁ এটা ডাঙৰ মানুহ থাকে ন তাক গাওঁবুঢ়া বুলি কয়। সেই গাওঁবুঢ়া আহি কিনে মেজিটো জ্বলায়। মেজিটো জ্বলাই, তাৰপিছত মেজিত টো জ্বলাই কিনে চবেই মানে প্ৰাৰ্থনা তাইপৰ মানে সেৱা লয়, তাৰপিছত তাত যেতিয়া জ্বলি খতম হ'ব তাত, সেয়াৰ তাৰ এঙাৰটো থাকে তাৰ এঙাৰটো দি চবেই ফুট লয়। ফুট লৈ কিনে তাৰপাছত অলপ অলপ দেৰি ৰখি কিনে তাত সেই জুয়ৰ, জুইখিনি জ্বলি থাকে যে, তাত চবেই আলু, কচু সেইবোৰ চব পুৰে, সেইবোৰ পুৰি কিনে চবেই খায়। খাই কিনে তাৰপিছত অলপ দেৰি পিছত মানে গোটেই গাঁৱত মানুহ লগ লাগি কিনে কৰে হয় নাই গোটেইখিনি, তাত মানে চবে তাইচত সেয়াৰ চাইদতে অলপ দেৰি পিছত চবে মানে, মাইকী মানুহ খিনি আহি কিনে চবজি তবজি কাটে। মানে ভাত খাবলৈ মানে ভোজ ভাত টাইপ খায় ন গোটেইখিনি মানে মাইকী গোটৈক গাঁৱৰ মাই মাইকী মানুহখিনি আহি কিনে চবজি তবজি কাটে, তাৰপিছত মতা মানুহখিনিয়ে হাঁহ হাঁহটো খায়, হাঁহ মাংস চাংস এইবোৰ চব কাটা মেলা চব কৰে। তাৰছত মতা মানুহ, মাইকী মানুহ দুইখিনিয়ে মিলি কিনে একেলগত বনায়। চবে মানে লগত লগ, লগ ভাগে লাগি লগ ভাগ লাগি কিনে চবেই একেলগত খাই সেইটো মানে আৰু সেনেকুৱা যদি সব গাঁৱে গাঁৱে তেতিয়া মানুহৰ মাজত এটা মিল মিলা প্ৰিতিও থাকে ন, তেতিয়া কাৰো কাজিয়া চা কাজিয়া চাকিলেও মানে কিছুমানৰ মানে কাজিয়াটোও ভাল হৈ যায় সেনেকুৱা ক্ষেত্ৰত ক'বলৈ গ
হয়, হয়।
আৰু বিহু বুলি ক'বলৈ গ'লে চাইও ফালে, ঢোল, পেঁপা চাউনো ঢোল, পেঁপা চাউনো শুনিব পাৰো আমি, তাত চবে বিহু মান অ', সেইটোতো মজা বেলেগে আৰু। পা, পেপাৰ পেপাৰ চাউনটো শুনিতো আৰু কিবা বেছিয়ে ভাল লাগে, বিহু, বিহু, বিহু বুলি পেঁপা চাউন্দটো ন! অ', বি পেঁপা বুলি, পেঁপা চাউন্দটো নাহিলে মানে বিহু, বিহু নিচিনা নেলাগে। ঢোলটো, ঢোলটো কেতিয়াবা কেতিয়াবা ক-ক'বাত, ক'বাত বাজি থাকে সেইটো বেলেগ কতা কিন্তু পেঁপাটো সদায়তো নেবাজে ন? যেতিয়া পেঁপা চাউনটো লাগে মানে তিয়া বিহু নিচিনা লাগে আৰু।
হয়। এতিয়া মই ময়ো ভাবো যে বিহু আমাৰ বাপতি সাধন বুলি কোৱাৰ দৰে বাপতি সাধনে বিহুৱে আমাৰ অসমীয়াক বহুত ধৰণে চিনাকি কৰি দিয়ে। সেই আৰু অ আজি তোমাৰ লগত বিহুৰ বিষয়ে আলোচনা কৰি মোৰ মানে বিহুত তোমালোকৰ হয়, কিদৰে হয় বা সেই বিষয়ে মই কিছু কথা হ'লেও জানিব পাৰিলো বা মই কিছুমান কথা জনা নাছিলো।
অ মই তোমালোকৰ ফালে কেনেকে হয়টো জানিব পাৰিলো। হ'ব দিয়া ন, অ থেংক ইউ।